অঁ কি কৰিছ চা
মই তোমাৰ এনেই বিচনাতে পৰি আছিলো কি কৰিছা
মই আছো কিবা খালানে
অঁ মই চাহ অকন খালো আৰু চুজি তেনেকে
অঁ অথনি মানে আধা অঁ নাই নাই মই অঁ অঁ খালো পাচতা
অঁ খালা
অঁ অথনি মানে আধা হাতে থৈ দিলো যে এতিয়া আকৌ কৰিছো সেইটো কাৰণে কথা
অঁ ভাত ভালে কৰিলা
তুমিও ফ্ৰী আছা চাগে
আহ মই ফুৰিয়ে আছো দিয়া একো এতিয়া বৰ্তমান কাম তেনেকে নাই যে
অঁ অঁ অথনি কিহত কথা পাতি আছিলো পাহৰি থাকিলো নহয়
অঁ তাকে ক আজিকালি কথাবোৰ ইমান পাহৰা হৈছো ময়ো
কিবাহত পাতিছিলোঁ নেকি ৰ'বা
এই তোমাৰ বাহমী শাক খাব লাগিব মই জানানে নাই এ তেতিয়াহে চাগে কথাবিলাক অলপ মন মনত
সহঁত পাতিছিলো পাহৰি থাকিলোঁ আৰু
হেল্ল'
তোমাৰ কি বুলি কয়
হেল্ল'
হেল্ল' কোৱা
অ তাকেই বোলো বাঁহমী শাক খাব লাগিব তেতিয়াহে মনত থাকিব
অঁ বাকি অঁ কি বুলি কয় টোমাৰ মানে
উ মানে উথনি কলোৱেচোন আৰু তেনেকে কৰিবা আৰু যি ভাল দেখা
উম নহয় হলেও আৰু এটা ধৰা কিবা মানে ধৰা মই যদি এখন ধাবা চাবা খুলো ক'ত খোলটো ভাল আৰু
তুমি এনেকে টাউন এৰিয়া জেগাত খুলিব পাৰা
টাউন এৰিয়া অ মানে বাছ ষ্টেণ্ডৰ আগ আগত বা বেলেগ কিবাহৰ আগত এইবিলাক আৰু।
অ, তেতিয়া তোমাৰ সেইবিলাকত চলে অলপ। নহলে তোমাৰ এনেই অলপ ভিতৰুৱা জাগা। হ'লে সেইবোৰ বস্তুখ নচলে ন।
এনে কি বুলি কয় আইটেম আমি কি মানে মেনউখন কি ৰাখিব লাগেনো।
প্ৰথম তুমি ভেজ থালি ৰাখিবা নৰ্মেল যোনটো থালি। এভাৰেজ মানুহেতটো নাইনটি বা এইট। তি ৰুবিচৰে ভজ দালি খাই। তাৰপিছত। তাৰপা পৰঠা। ৰাখিব পাৰা এ ত বা চিকেন। থালি। তেনেকে আৰু যি যি পৰগ থালি। তাপা আকৌ কিছুমান। মানে ৰুটি খায় কিছুমানে পৰঠা খায়, কিছুমানে শুকান ৰুটিও খায়। চাহ। খাই তেনেকেই।
উম।
তুমি চোৱা তাতকে ভাল তুমি এটা কাম কৰা এই। এতিয়া যে। হেৰি তুমি এটোখ তোমালোকৰ যদি। খালী মাটি আছে, তুমি প্ৰথমতে এইবোৰ গাৰ্ডেনিং কৰা যোনবিলাক ফ্লাৱাৰত চিডছ বিলাক থাকে নাই সেইবিলাক আনি তুমি ভালকে। ৰুবা ঠিক আছে। যিহেতু এতিয়া বকে। বহুত ডিমাণ্ড, সেইবিলাক। তেতিয়া মানে, তুমি সেই চিটছখিনি লগাবা। মাটিটোত, তাত মানে যি যি বস্তু লাগে আৰু উম! মানে, তোমাৰ এটকুৱা মাটি লাগিব। তাৰপাছত বাউণ্ডৰীৰ কাৰণে ফেন্স তাৰ পাছত আকৌ ওপৰত চাদ্ দিবৰ কাৰণে, এইটো গ্ৰীণ কালাৰ যোনটো, কাপোৰটো পায়, সেইটো যি যি লাগে, সেইবিলাক প্ৰথম আনি মেলি তুমি ঘৰটোত ঠিক কৰি ল'বা জেগা এটুকুৰা তাৰ পাছত চেঞ্জ কিনি আনি ৰুই দিবা। ঠিক আছে, চিটছ খিনি লাগিবলৈ তোমাৰ টাইম লাগি হ'ব ন। সেইখিনিত টাইমত তুমি ক্ৰছেট কৰিবা, ক্ৰছেটটো শিকি ল'বা। যিহেতু, তোমাৰ বিজনেছ কৰাই আছে!
মই মানে, ভাবি আছো হা! শুনাচোন? মই মানে, ভাবি আছো। হেৰি ধাবা এখন খুলো, হেৰিৰ আগত, হস্পিতালৰ আগত। বেছি বিক্ৰী হ'ব, হয়নে নহয় কোৱা?
অ' সেইটো বেয়া নহয়, খালি।
উম! মানে, এতিয়া মোক পাৰ্টনাৰ এজনী বা এটা লাগে, তুমি পাৰ্টনাৰশ্বিপ কৰিবানে?
অ'একো নাই, কৰি দিম। মই অলপ, কিবা কিবি ইনভেষ্ট কৰি দিম, দিয়া তোমাৰ।
ইনভেষ্ট কৰিলে নহ'ব, তুমি পাৰ্টনাৰশ্বিপ কৰিবই লাগিব।
কৰি দিম দিয়া, একো নাই। ত' কোনখন হস্পিতেলৰ আগত খুলিম বুলি ভাবিছা।
মই ভাবি আছো, ক'ৰ হস্পিতাল মই হস্পিতালৰ নাম চাম নাজানোচোন, ভালকে তুমি, কোৱাচোন কোনফালৰ ফটো।
এই আমাৰ হেৰি, নহ'লে সঞ্জিৱনীৰ আগতে খুলি দিও। তাত মানে, তেনেকে তোমাৰ কে দিম কেইখনমানহে আছে। আছে আৰু তোমাৰ ফাষ্টফুডৰ দোকান। তেনেকে ভাল ভাতৰ ব্যৱস্থা, তাত খাব পৰাকে নায়েইচোন!
বেমাৰ চেমাৰ হ'লে, তাত, দেখায়ো আহিব পাৰিম ন!
অ' তাকেই তা, তাতে খুলিব পাৰিবা তুমি।
আমি মানে, খুলিলে মানে কেতিয়া, খোলাটো ভাল হ'ব জানা! ৰাতি চুৱা হা ৰাত ৰাতি এতিয়া ধাবা চাবা চব বন্ধ হৈ যায়, আমি মানে ৰাতিও মানুহবিলাক আহে ন মানুহবিলাকে ভাত চাত বিচাৰে চাহ তাহ আমি যদি ৰাতি শুলো নহয় ভাল হ'ব।
অ ', বেয়া নহয়।
এনেতো ৰাতিনো ক'ত পা ৰাতিটো নোখুৱাই দিনতহে খোৱা দিনত খুই ল'বা ৰাতি ধাবা শুলিম।
হুম -হুম
ন হ'বনে।
হ'ব - হব একো নাই তুমি ভাল ভাবিছা আই ডিয়া টো মই তেনেকে ভবা নাই খালী।
অ', ইনভেষ্ট মানে কিমান মান কৰিব লাগিব।
তোমাৰ ইচ্ছা তুমি কিমান কৰিবা কৰিব বিচৰা আৰু।
মোৰতো ইচ্ছাই নাই ইনভেষ্ট কৰাৰ কিন্তু কৰিবতো লাগিব কোৱা তুমি কিমান কৰিব লাগে।
উম ', তুমি এনে কিমান ডাঙৰকে ৰুম বনাম বুলি ভাবিছা।
এতিয়া মানে সৰুকে খুলিম আৰু।
মানে এনেই বিশটা মানহ ধৰা বা চাপ'জ দহটা তেনেকে।
বিশটা দছটা অহ ', হৈ যাব বিছটা ধৰিলেওতো ধৰা - ধৰা এটা এটা মানুহে যদি অহ ', আশী টকা তিয়া ভাতৰ থালি এখন দিয়ে ননেহ'লে বিছটাৰ কিমান হ'ব চোৱা আমি বিছটা ধৰাকে কৰিম হ'বনে।
অহ ', প্ৰথম তোমাৰ হেৰিত অহ ', চাপোজ বিশটা ন। ত', তেনেহলে গোটে গোটেই ইণ্টেৰিয়ৰটোত তোমাৰো অকণমান লা - লাগজাৰ স্কেত হ'বলৈ হ'লে হেৰিয়তটো প ফৰটি লাখ মানতো লাগিবই তোমাৰ তাত চব তেতিয়া আহি যাব। তুমিটো ছাদ ঢালাই দিবা নে নৰ্মেলকে পাতি মানে বনাবা।
সৰু সুৰাক সৰু- সৰুকে খুলিম আৰু
অহ ', তেনেকে - তেনেকে হলে তোমাৰ এৰাউণ্ড যদি তুমি আৰু নৰ্মেল আছা মানে ট্ৰেডিচনেল ভাইব দিব বিচৰা তেনেহলে তুমি তোমাৰ যেনেকে হলে তোমাৰ ৱান লাখচৰ ভিতৰত আহি যাব মানে সৰু সুৰা কিবা এটা কাম কৰা কেফে এখন খোলা।
নহয় আমি হেৰি কৰিম চোৱা তাততো এণ এনেকা দোকান চোকান বনোৱা থাকিবই চাগে ন। আমি ধহানে মাহত হেৰি কৰাকে কৰিম
কি কৰাকে?
মাহত মানে ধৰা দোকান এখনৰ আমি দোকানখনত ধৰা থাকিলো হা', এতিয়া দোকান বিলাক সেনেক পাৰি নহয় মাহত দিব লাগে পইচা সেনেকাকে।
অহ ', তুমি মানে ৰেণ্টত লোৱা কথা কৈছা?
অহ ', - অহ ', ৰেন্টত মোৰ মুখৰ পৰা সেইটোয়ে ওলোৱা নাইছা।
আহ ', হা- হা হয় কেতিয়াবা।
ৰেন্টত আমি ল'ব পাৰিলো হয় নে কি কোৱা?
অহ ', তেতিয়া আমাৰ ৰেন্টত যদি আমাৰ যদি মেটেলচ খিনিও দি দিয়ে মানে চকী টেবল খিনিও যদি দি দিয়ে তেতিয়া আমাৰ অকল বস্তু খিনি খোৱা বস্তু খিনি আনিলে হ'ব আৰু কাৰিকৰ এটা আৰু মেনেজাৰ এটা মেনেজাৰ নালাগে দিয়া তুমি মই একাউণ্টত বহিলে তুমি চাবা নহলে তুমি এউ তত বহিলে মই চাব পাৰিম।
উম্ উম্ তেনেকাই এতিয়া হেৰি, বনোৱাতে মানে হেৰি তুমি কি। কি বনাব জানা।
তেনেকে উম্ উম্ আমি বনালে নহব নহয়, তোমাৰ কোক লাগিব মই।
অঁ অ সেইটো মই পাহৰি গৈছে চোৱা।
চাব লাগিব ন তেওঁক। কুক এটা লৈ ল'ম আৰু তাৰপিছত। মন্থলী।
এটাই নহব, দুটা লাগিব দুটা। অঁ। এটাই যদি ভাত বনাই। অঁ ৰুটি বনাব তেনেকুৱা আৰু।
নাই নাই নাই তাৰ যদি পাটনাৰশিপত, কোনোবা আহে আৰু হেল্প। পাৰ হিচাপে তেনে তেনেকৈ আনি থব পাৰিম। কাৰণ ইমান নালাগে টুৱেন্টি পাৰ্চেন্ট তিনিটা মান উৎসৱ কাৰণে, মানুহৰ কাৰণে সি বনাই ল'ব পাৰিব দিয়া।
অ আৰু কি ক'ম বুলি ভাবিলো পাহৰি থাকিলো। অ অ বনোৱাৰ কাৰণে গেছ চিলিণ্ডাৰ বিলাক লাগিব নহয়।
অ সেইবিলাক ভাল ভাবিছো।
তুমি, তুমি কোৱা, মই চিলিণ্ডাৰটো দিম। তুমি গেছটো দিবা নহলে, তুমি গেছ তুমি চিলিণ্ডাৰটো দিবা মই গেছটো দিম।
অঁ হ'ব সেইটো দোকানত চাই ল'ম দিয়া। আমি মিলাই মেলি আনি দিম।
অ এনে বস্তু। বস্তুবিলাকৰ আমি ধৰা। অ এইবিলাকৰ থালি চালিৰ দাম কিমান থ'ব লাগে।
চলিয়ে এইটি পৰাই দি দিওঁ আৰু মানে সেভেটি নাইন কে দিম। তেতিয়া অলপ সস্তা দেখিব নহয় মানুহবোৰে খাব আৰু।
উম উম আৰু চাহ বাৰু চবতে দস হে আমি দশ। তাকেই থ'ম মানে তাৰ লগত, আমি বিস্কুট দুখন দুখন ফ্ৰী কে দিম।
নাই নাই নাই বিস্কুট না, বিস্কুট দিলে আমাৰ লোকচান হৈ যাব।
এ নহয় দস টকীয়া মোৰ কথাটো শুনা দস টকীয়া বিস্কুট। বিস্কুটৰ পেকেট এটা আছে চবকে দুখন দুখন দিম আকৌ।
এই সেইটো হ'লে নহব নহয়। বিস্কুট আমি এক্সট্ৰা কিনি থম। তাত মানে যদি লাগে সিহঁতি কিনি খাব পাৰে নহলে নহ'ব। যদি তুমি চবকে এনেকে যদি বিস্কুট দিয়া আৰু।
উম অঁ হব বাৰু।
পানীটো আমি হেৰি কৰিম মিনাৰেল ৱাটাৰটো দি দিম। তেতিয়া চবে এটা কিনিলে টেন ৰুপিচকৈ পাব। তেতিয়া আমি পানীৰ ব্যৱস্থা কৰি থাকিব নালাগে। এনেও ভাত খাওঁতে পানী কি খাবইচোন চবে।
অ পানী খাবই মানে আমি পানীতো থম, হা ভাল পানী নথওঁ। মানে আমি যোনটো ফ্ৰী কে পাব তেতিয়া সিহঁতে নিজে কিনি খাবলৈ মজবোৰিত।
নাই সেনেকে হলে, তোমাৰ যদি কোনোবা আহে। ভিডিঅ' চিডিঅ' কৰক। প্ৰমোচন কৰিলে সেইটো বস্তু ওলাই পৰিব নহয়।
অ অ। হ'লেও ফ্ৰীকে ত পানী তাত থবই থব লাগিব। শুনিছানে নাই শুনা
থ'ম থম কিন্তু মেইনলি মানে আমাৰ থাকিব মেনুত মানে সেই কিনি খোৱাটোৱে থ'ম আৰু তেনেকুৱা কথা সেইটোৱেই চবেই লব আৰু তাতে আৰু আজিকালি চবেই পানী গে না খাইচোন কিনিয়ে খায় আমি হ'লেও কিনিয়ে খাওঁগেচোন
উম উম আৰু তোম অ মই কিন্তু কিনিলে খাওঁ হা
অ হয়নি?
তোমাৰ কি বুলি কয় কুলখন আ
মই তোমাক ৰবা হেৰি। দিছো তুমি চোন হোৱাটছএপত।
অ, অকে চাই আছো হ'ব দিয়া ৰাখিছো ন।
কৈছো।
উম উম, বাই বাই।
অঁ।